উম হেল্লো আৰে বান্ধৱী কি কৰিছা।
আছো এনে তুমি।
ময়ো এনেই আছিলো। ভাবিলো বহুত দিন কথা পাতা নাই তোমাৰ লগত কথা পাত তহ
অ বহুত দিন আমাৰ কণ্টেকে নোহোৱা হৈ গৈছিল ন?
হেইতোৱে চা নাই ৰবা খামহে, তুমি খালা?
মই অকণ আগত খালো।
আচ্ছা কিহেৰে খালা চাহ।
চাহ বনালো বিস্কুট আৰু চিপচ ললো।
আচ্ছা আচ্ছা, তুমি বোলে বৰ ধুনীয়া খানা বনাব জানা?
অ
আজিলৈকে মাতা নাই যে আমাক।
সময়ে নোপোৱা।
নকবা আৰু ইটো সিটো কাম ওলাই থাকে।
সেইটোৱে চবেই বিজি হৈ গল।
সেয়ে আৰু কি কবা।
আৰু আজিকালি আমি সকলোৱে লগ নোপোৱাই হলো নহ ভালকে।
লগ নাপাওঁ এইফালে সিফালে গুচি যোৱা যায়। কলেজৰ কলেজতো ধৰা এতিয়া আমি ছাৰৰ ৰুমতে থকা যায় বেছি টাইম।
তাকে। আমাৰ চোন ডিগ্ৰীটো কমপ্লিট হবলে হল আৰু এট এটা বছৰহে।
এটাৰ বছত তাৰ পিছত বিদায় আৰু ফাইনেল বিদায়।
অহ।
ফ্ৰেণ্ডছবোৰৰ লগতো কলেজখনৰ লগতো চব।
কৰিবা তাৰ পিছত
ময়ো সেইটোৱে সুধিব লৈছিলো তুমি কি কৰিবা?
কিবা জব চপ বিচাৰিব লাগিল আৰু
উ ময়ো তাকে বিচাৰি আছো মই ভাবি আছো এইমাহতে কিবা কৰো নেকি। এনেই বহি থকাত যে বেকাৰ।
তাকে।
তোমালোকৰতো চাগে সেই ইণ্টাৰ্নশিপ আছে।
অহ কাইলৈ পৰা যাম।
কেইদিন কৰিব লাগিব।
মানে কৈছো ওৱান টুৱেণ্টি আৱাৰ যিমান দিনত হ'ল শেষ কৰি দিলেই হ'ল।
হয় নি আৰু তোমালোক এইটো সময়টো
অ কালি বা চাৰে কি কৰে?
বেছি দেৰিলৈকে কৰি দিবা, তেতিয়া তোমালোকৰ ধৰা দচ দিন মানতে শেষ হৈ যাব।
উম উম।
এয়া তুমালোকে জুলাই মাহত টো বন্ধ পাই যাবা।
অ'।
জুলাই মাহটো বন্ধ পালে কিবা কামো কৰিব পাৰিবা, এইফালে টকাও ঘটিবা।
তাকেই।
মই সেইটোৱে ভাবি আছো। মই সেই ভাবি কেনে মই আগতে এ অ', মানে ইন্টাৰ্ণশ্বিপটো শেষ কৰি পেলালো।
তাকে প্ৰথমতে নকৰিলো নহয়, চবৰে কথা শুনি শুনি। চবে কলে ইয়াতে কৰিম, তাতে কৰিম, তাৰপিছত কৰাই নহ'ল।
মোৰ কথা শুনিলেতো ইমান টাইম হৈয়ে গ'ল হয়। মই এইটো কৈছো সিহঁতক।
উম।
তোমাৰ বান্ধৱী আৰু বান্ধৱজন যে সি
উম, উম।
তাহাঁতকতো মই কৈছোঁৱেই এনে, এনেকে স্কুলতে কৰি লোৱা সুবিধা হ'ব তোমালোকৰ।
সেইটোয়ে কৰাই নহ'ল ন।
এ, বৰ্তমানৰ সময় আছে হা, তুমি তোমাকটো মই ক, হেৰি কওঁ যে, তোমালোকে এবাৰ স্কুলত যায় কথা পাতা।
অ', সেইটোৱে কৰিম কালি কালি মানে যাওঁ নেকি, সিহঁতকো কওঁ।
উম, উম সেইটোৱেই। কি ক'ৰবাত, ফ্ৰী টাইমত ফুৰা চুৰা কথা প্লেন কৰিছা নে নাই?
তাকেই ভাবিছো একজামটো শেষে ওলালে ভাল লাগিল হয় চবে।
অকে বহি গ'লা নহয় আৰু ধৰা দাৰ্জিলিঙত যাব দিব নাই তোমাক আকৌ।
অ, ঘৰত সুধিব লাগিব কিবা কৰে।
আৰে ষ্টে কৰিব লাগিব গ'লে। অ, তোমাৰ টোটেল ধৰা অহা যোৱাতে এদিন লাগিলে।
উম,
দহ ঘন্টা সাত ঘণ্টা যি লাগে যোৱাতে এদিন লাগিলে। তাৰ নেক্সট দিনা এক্সপ্ল'ৰ কৰিলা, গোটেইখিনি চালা তাৰপিছদিনা টান হৈ যাব পাৰিবা
অ', বাজেটটো মিলিব লাগিল ন'
বাজেটটো ধৰা মিনিমাম হ'ব তোমাৰ মই কমতকে কম হ'ব, ফাইভ থাউজেণ্ড মানৰ আহি যাব।
অ, অ
আত্চা এক্সপেঞ্চ হয় যায়, ধৰা দামটো অলপ বেছি হয়।
উম, মানে কিমান মান যাম বুলি ভাবিছা?
এ আৰু সঁচাকে ক'ব গ'লে তো ধৰা ছাৰো যাব কাৰণে উৎসুক আছিল আৰু তাত তাতে। কিন্তু কি হ'ল, বহুতকে তাতে ৰাতি থাকিব নিদিব নহয়। ঘৰৰ পৰা, যে থকাকে যাব নোৱাৰ, সেইটো ভাবি কেনে মানে কি প্লেনটো অলপ পিছুৱাই গৈছে।
এনে বেলেগ ঠাই ভাবা নাই নেকি?
অ, বেলেগ ধৰা এনেকুৱা কৈছে যে নগাঁও ফালে কিবা এটা চাইছে তাতে যোৱা কথা আছিলে। তাতে আকৌ বহুতৰে আপত্তি ধৰা ধৰ্মীয় স্থান ন।
তাতে চবে মেখলা-চাদৰ পিন্ধি যাব ন। খোজে ন'।
উম' সেইটোও অসুবিধা হ'ব।
উম, আৰু ইমান গৰম।
গৰম তাতে থাকিব নোৱাৰিবা ত'। গলে ঠাণ্ডা জাগাত যাব লাগিব ন' আমি।
অ' শ্বিলং চাইডেও পাৰি মেঘালয়
অ' মেঘালয় ভাবিছো ৰ'বা। এটা ধুনীয়া প্লেচ আমি পাইছিলো, সেইটোৰ ওপৰত কথা পাতিম আহ এইকেইদিনতে হয়তো গ্ৰুপতে এটা কথা পাতিব চাগে আমাৰ।
অ', অ'।
কথা পাতি চাম। ফোনৰ যোগে যদি কোনোবা যদি কলেজ যায়
তেতিয়াহ'লে আমি কথা পাতি ল'ব পাৰিম।
অ', ঠিক আছে চাবা, সুধি চাৰে কি কোৱাৰ পিছত জনাবা।
সেইটোৱে কৰিব লাগিব আৰু তোমালোকৰ কিবা যোৱা ক'ৰবাত আহ, মানে ইচ্ছা আছে নেকি? সেইটো জেগালৈ
মই ভাবিলোঁ অ', শ্বিলঙৰ লাইট মোৰ ধুনীয়া ডাউকিও ধুনীয়া, কিন্তু তাতেয়ো চাগে ষ্টে কৰিব লাগিব নেকি? ডাউকী গ'লে যদি যাওঁ।
উম, শ্বিলঙৰ বিশেষ অসুবিধা নাই আমি মানে কি বেছি মানুহ গ'লে আমিতো বাছ এখন নিব লাগিব বাছখন নিলে অহা যোৱা কৰাতে অসুবিধা হয়, নহয় ধৰা ৰাস্তাও ভাল লাগিব আৰু ধৰা কিবা এটা যদি লেণ্ডশ্লাইড হয়, ধৰা গৰাখহনীয় হয়। এতিয়াতো অসুবিধা হ'ব।
তাকে।
আৰু চেৰাপুঞ্জী কেনেকুৱা হ'ব?
জেগাবিলাক খুবেই ধুনীয়া, মই জানোতো।
উম।
সেইটো কথাটো নিমিলেই। চবফালেই কিবা নহয় কিবা এটা অসুবিধা দেখাই দিয়ে।
কোৱা, ভাল আৰু জেগা তেনেকুৱা।
যাম ৰ'বা এদিন ভালকে।
ছাৰেও বা কি কয়
ছাৰটো যাব ৰে'ডি আছে, কিন্তু ধৰা, অ', আমাক কৈছে যে পানী চানীত নামিব নোৱাৰ।
উম।
আৰু এতিয়া এতিয়া ধৰা সেই ঝৰ্ণাৰ যে ঝৰ্ণাৰ জেগা। বিলাকত যাম বুলি কৈছিলে। তাতে যাব নোৱাৰা কে মানে একেবাৰে মানে নাকচ কৰি দিছে ছাৰে তাতে যাবই নোৱাৰা।
বাৰিষা বতৰ যে।
বাৰিষা বতৰ তাৰপিছত বহুতে আহ নামি যাব নহ হয়, পানী-চানী নামিলেও। অসুবিধা হ'বতো।
তাকে।
ক'ৰবাত কিবা সাঁতুৰিব নোৱাৰিব দিনকাল বেয়া থাকিলে তো বেয়া যাব। ম কথাটো আৰু তাতে ধৰা ছাৰৰহে ছাৰৰ লগতহে হেৰি হ'ব ন ছাৰৰ লগতহে যাব। ছাৰ কিবা হলে তোৰ ছাৰে টো গোটেই খিনিয়ে চম্ভালিব লাগিব ন
উম
সেইটোও ভয় খাইছে ছাৰে ছাৰৰ মানে তেনেকুৱা এটা হৈছিলে আগতে ছাৰে কৈছে সেইকাৰণে ভয় খাই ছাৰ
অ আমাৰ কলেজৰ পৰা
হয় অহ তেওঁৰ বান্ধৱ এজন তেনেকুৱা হৈছিল একেলগে সাঁতুৰিব গৈছিল পিছত বোলে সেনেকে ঢুকালে নেকি সাঁতুৰিব নাজানে সেইটো কাৰণে হয় আৰু অলপ
তাকে এনে নিজাকৈ ফুৰিম বুলি ভাবিছানে নাই
তাকে মই ভাবিছো মোৰতো ধৰা মই প্ৰথম মই পইচা অলপ জমা কৰি গাড়ী এখন কিনিম কিনি চিধা ৰাইডত যাম বুলি ভাবিছো-
গাড়ী ল'বা
গাড়ীখন কিনি ধুনীয়াকে ভ্ৰমণ কৰিম বুলি ভাবিছো - অলপ নিজকে সান্তনা দিয়াটো উচিত দিয়াচোন।
তাকে অলপ ফ্ৰী টাইম লাগে নিজৰ লগত।
অকলে হলে যায় ভাল লাগে। সেইটোৱে ভাবি আছো। দিনে ৰাতি সেইটোৱে সপোন দেখি আছো।
আমি কেইজন তিনি চাৰিজন মেলি মানে স্কুটি বা বাইক লৈ এটাই ৰাইডত যাব পাৰোচোন মানে লং ড্ৰাইভ, ভাল লাগিব।
পাৰো কিন্তু মোৰ ধৰা গাড়ী নাই মই কেনেকে যাম?
তুমি ধৰা কোনোবা ফ্ৰেণ্ডক ক'লা তাৰখনত ললা মই ললো
কোন কোন যাব?
এনে আমাৰ কেইজনীতো ওলাবই লগৰ কেইজনীয়ে তোমাৰ ফ্ৰেণ্ড কেইটাক কবা।
যাব ৰেডি আছে কিন্তু ধৰা বহুতৰে গাড়ী ছাড়ীয়ে নাই ন।
অঁ। এইটোৱে মোৰ আমাৰ ঘৰত দুখন আছে এখন ল'ব পাৰিবা মানে দুখনে ল'ব পাৰিবা যোনে লয়।
উ হয় হয় এই দেখ
দাদা আছে ে এদিনৰ কাৰণেহে
দাদাই
সি ডিউটি যায় ন ঘৰতে থাকে মানে ওচৰতে ডিউটি
আচ্ছা আচ্ছা তুমি কথা পাতিবা তেনেহ'লে সেনেকে হলেতো যাব পাৰি আৰু ধৰা তোমাৰ সেই বান্ধৱীজনী যে
উম উম
তাইৰোতো আছে চাগে নে তাইক উলাব নিদিয়ে তাইতো ওলাব নিদিয়ে নেকি
সুধিব লাগিব
সুধি চাবা। তেনেকুৱাকে হ'লেও, ধৰা, তাই যদি তাইৰ বান্ধৱজনৰ লগত যায়
অ'।
তোমাৰো কোনোবা যাব নেকি, লগত বান্ধৱ?
মোৰখন এখন, তুমি ল'ব পাৰা
অহ, কোনোবা বান্ধৱ যাব নেকি? সুধিছোঁ মই
সুধিব লাগিব
এনে, তুমি কি ভাবা? যাবনে?
যাব ক'লে
আচ্ছা, তেনেহ'লে সুবিধা হ'ল। আৰু, এজনো ওলাল, আৰু আমাৰ লগৰ কোনোবা যায় যদি, মই সুধি লওঁ
অ', অ', ভাল লাগিব।
তাকেই মই কৰি চাম দিয়া, আজি
অ'।
ক'লৈকে যাবা?
কোৱা, তোমালোকে কি জেগা, মানে, ভাল লাগিব গ'লে?
আহ, এই শ্বিলঙৰ ফালে, এদিন যাই আহোঁ
এই, তোমাৰ, হেৰি যে, উম, শ্বিলঙৰ, এইখিনি কি? নংপ' নেকি?
অ', এদিনতে ঘূৰি আহি ব পৰাকে, সেইটোৱেই, সেই সেইটোৱেই, সেইটোৱেই। ৰাতিপুৱা সোনকালতে ওলালে, ধৰা, আহোঁতে দেৰি, সাতটা-আঠটামান বজাত আহি যাব পাৰে, মানে
আমি যদি ৰাতিপুৱা নটামানত ওলাওঁ, হ'বনে?
নটামানত গ'লেতো হ'ব, কথা নাই। কিন্তু, ৰিটাৰ্ণ, ধৰা, আমি উভতি আহাতে অলপ টাইম লাগিব, আৰু
তে ছয়টামানত
ছয়টামানততো বাৰু সম্ভৱ নহয়। এতিয়া, ছয়-সাতটা বুলিয়েই ধৰা
অ', অ'। মাজতে গৈছিলোঁ শ্বিলং। এই, মানে, ইভেণ্টৰ কামতে
অ'।
ৰাতিপুৱাই গৈছিলোঁ তোমাৰ ছটাতে, নটাত পাই গৈছোঁ।
অ' ইভেণ্টৰ কাম ছোৱালীয়ে কৰিব পাৰে ন অকল
নাই, নাই ল'ৰাও কৰে আমাৰ লগত, মানে মেনেজমেণ্টৰ টিম এটা থাকে।
উম, তাতে কি কৰিব লাগে?
এ তোমাৰ প্ৰডাকচন থাকে। তাৰপিছত, হস্পিটেলিটি থাকে, কৰ্প'ৰেট ইভেণ্ট থাকে। চ'ব বেলেগ বেলেগ থাকে।
মইয়ো সোমাই যাম ৰ'বা, এইবাৰ তোমালোকৰ লগত।
অ'পাৰা কিন্তু
যাৰহ ঠিক আছে দিয়া, অ' ভাল লাগিল। তোমাৰ লগত কথা পাতি
তাকে, বহুত দিনৰ মূৰত, কল কৰি থাকিবা
কৰিম দিয়া